অ', দাদা আপোনাৰ নম্বৰটো মই সেই এখন হেৰিৰ পৰা পাইছিলোঁ দোকানখনৰ ল'লোঁ।
হয় কওকচোন।
কাঠৰ ব্যৱসায় কৰে নেকি আপুনি?
অ', মই কাঠৰ বেখাৰি মানে মোৰ মানে নহয় আৰু মুৰ ফা-ফাদাৰ মানে মোৰ নিচিনা কওকচোন?
অহ মানে মোক আপোনাৰ সেই ঘৰ বনাই আছিলো
হয়।
তাত মানে আপোনাৰ দৰ্জা আৰু এইবিলাক বনাই বুলি শুনিছিলোঁ সেইকাৰণে সেইকাৰণে কাঠ
অহ কাঠৰ চৰা চলৰ বনাম বাৰু আপোনাক এতিয়া কেনেকুৱা লাগে বা?
মোক আপোনাৰ মোৰ ডিজাইন চিজাইন আপোনাৰ কি মোবাইল এটা থাকে নে নে আপোনাৰ ল'ব লাগিব মই আপোনাৰ পা
আপোনাৰ ডিজাইনটো আপুনি মোবাইলতে আছে কিন্তু আপোনাক এতিয়া মই বৰ্তমান দিব নোৱাৰিম। মই অকণমান বিজি আছোঁ যে।
হয়-হয়। আছে আপোনাৰ হেৰিটো ব্যৱসায়টো ক'ত আছে? অক্ষ ব্যৱসায় ডিজাইনটো বাওঁ পিছত দিলেই হ'ব। পিছে আপোনাৰ এইটো হেৰি আপোনাৰ যোন ব্যৱসায় যটো দোকান সেইখন দোকানত ক'ত আছে?
এইটো দোকান আমাৰ এইটো হেৰি তোৰ আমাৰ এ, এই বনগাঁও বুলি কয় আপুনি চিনি নাপাব, বনগাও চেন্তাৰ বুলি কলে চিনি পাই যাব।
অ'-স', হয় নেকি? আপোনাৰ কি কাঠ বিলাক কি আপোনাৰ নিজৰ মানে গছৰ কাঠ নে-নে?
আমাৰ ঘৰআমাৰ ঘৰ ঘৰ হয় হয়আমাৰ ঘৰৰ মানুহে অলপ আমাৰ গছ গছ বহুত আছে তাৰ পৰা আমি বৰ্তমান এতিয়া ধৰি চলি আছো।
উম', -উম'।
আপোনাক কিমান লাগিব এনেই মানে কি-কি লাগিব দৰ্জা, খিৰিকী মানে কি লাগিব?
আপোনাৰ খিৰিকী লাগিব, আপোনাৰ চ চকী লাগিব পাচ খন, দৰ্জা-দৰ্জা লাগিব-দৰ্জা লাগিব নখন। আপোনাৰ খিৰিকী লাইভন খিৰিকী লাইভ আপোনাৰ হেৰি নখনে লাগিব খিৰিকী কি নখন দৰ্জা আৰু আপোনাৰ এই চিলিঙ দিয়ে যে প্রকাহুধ যে কা-কাঠৰ যে দিয়ে যে ডিজাইনৰ উম', সেই সেনে এটা লাগিব তোমাৰ গোটেই ঘৰটো যিমান লাগে মই তোমাক সেইটো কৈ দিম নশ আঠশমান লাগিবা তেনেকুৱাও উ ', তাৰছত আপোনাৰ টেবুল বনাই নেকি আপুনি এ মাজত যে মাজত যে চিচাৰ থাকে আপোনাৰ মাকা
অহ আমাৰ আমাৰ আমাৰ ইয়াত আমাৰ চব চব পাব আপোনাক মানে আপুনি আপোনাক যি লাগে আপুনি মোক এখন গোটেইখিনি দীনেশ লিখি লিষ্টখন দি দিব।
উম'-উম'।
আপোনাৰ মই লিষ্টখন দিলে আপোনাৰ লিষ্টখন দি দিলে এতিয়া মানে আপোনাৰ কামটো কৰিব আৰু মানে এতিয়া মই বেলেগ কাম চলি আছিল তো।
হয় হয় পিছে আপোনাৰ আমাৰ ঘৰত বনাব কাৰ্ডটো বেলেগ ত আপোনালোকে বনাই আহিব।
নাই-নাই আপোনাৰ জো ঘৰ যোন কাঠ লাগে সেই কাঠটো বৰ্তমান আমি এতিয়া আপুনি লিষ্ট দিলে কাঠটো ফালিম আৰু আপুনি লিষ্টখন দিব লাগিব নহয়।
অঁক্ষ আপোনাৰ এনেই কি কি কি গছৰ কাঠ ভাল হয় বেছি?
আমাৰ এতিয়া আপুনো আপোনাক কি গছৰ লাগে আপোনাক এতিয়া আপোনাৰ আমাৰ গমাৰি আছে গমাৰি লাগে ন আপোনাক এ
মানে দৰ্জাৰ কাৰণে কোনতো কাঠ ভাল হয় আপোনাৰ মতে? আমাৰ ন অহ তেতিয়াহ'লে আপোনাৰ ভাল তহতি দিয়ক মোৰটো মানে ভাল ভাল লাগিছে আপোনাৰ কথাই আপোনালোকৰ
হয় হয়
ন আমাৰ কতিওি তোললে
অ আপোনাৰ আপোনাৰ দৰ্জাৰ এনে কিমান খন লাগিব
দৰ্জা আপোনাৰ ন খন লাগিব
ন খন দৰ্জা ন আৰু ন খন দৰ্জা আৰু খিৰিকী
খিৰিকীৰ আপোনাৰ ৰুমতো বেছ এইটো আপোনাৰ ফো বনাব ক আপোনাক কি কি সেইটো মই অকণ দেৰিক কৰি দিম মানে মই এইটো যাব গ'লে আপোনাৰ ঘৰৰত আপোনাৰ মানে
হয় হয় অ বুজিছো বুজিছো আপুনি ক আপুনি ক'ত আছে এতিয়া
মই তোমাৰ এই মোৰ মানে সেই তোমাৰ হেৰি দোকান আছে ৰঙৰ দোকান আছে তাতে আছো মান মই দোকানতে আছো দোকানতে আছো এতিয়া হয় হয়
আপুনি আপুনি মোৰ নম্বৰটো ক'ত পালে
মই আপোনাৰ এই দাদা জনে দিলে আপোনাৰ এই লগৰে নেকি সেই তেওঁ মানে কাঠ হেয়ে কৰে তেওঁ পিনি মানে এইবিলাক দৰ্জা খিৰিকী নবনাই তাৰ মানে এ তেওঁ কা কাঠ মানে ফালে আৰু বিকিয়ে কৰেয়
অ মোৰ লগৰ তাৰ নাম নাম নামটো গম পায় নেকি আপুনি
হৰেণ হৰেণ চন্দ্ৰ বুলি কৈছিলে
অ হৰে অ হৰেন দা মানে মোৰ ভাল মানে ভাল লগৰ মানে দেউতা ৰভাল লগৰ মানে ভাল চিনাকি আৰু
অ হয় নেকি
তেওঁ আমাৰ পৰা বস্তু চস্তলৈ গৈছে তো একেদিনাই ক'লে চাগৈ আপোনাৰ আমাৰ অহ বুলি বাৰু আপুনি মতক ভাল কৰিলে ঠিকে আছে আমাৰ বস্তু বিলাক ভালে বাৰু
হয় পিছে আপুনি এই এডভাঞ্চটো মই একোৰে কওকচোন বাৰু
আপোনি এডভ্ৰটো কিমান দিব পাৰিব মোক
নাই এখন দৰ্জাত কিমান গ'ল আপুনি
মই এখন দৰ্জাত এতিয়া বৰ্তমান তোৰ ভাল দৰ্জাখন লাগিলে মোক কমেওটো ছয় সাত ল'মেই মই
হে কিবা এটা নকমাই
আপোনাক কিমান আপুনি দিব লাষ্ট ছয় ছয় চাৰে ছয়টা
ছয় কে দিমটো এখনত
অ হ'ব বাৰু আপোনাক কেতিয়া অ হ'ব আপুনি মোক ছয় দিব বাৰু কথা নাই আপোনা এনে আপোনি মোক লিষ্ট দে লিষ্ট আজি আকৌ দুপৰীয়া বা দুপৰীয়া নহয় আপুনি মোক আগি আগত দিব খাই লিষ্টখন
উম উম দিম দিয় তোমাক এইৰি হেৰি তোমাৰ উম দৰ্জা তুমি ছয়কে দিবা ন
হয় ছয়কে দিওঁ কিন্তু আৰু খিৰিকীখন খিৰিকি খালি মোক আপোনাৰ খিৰিকীখন মই তো এতিয়া এনেতোৰ আহ চাৰে চাৰি পাঁচ বিকি আছো আপুনি মোক চাৰিকে দিব আৰু
অহ অ ঠিকে আছে বাৰু আপুনি এটা আমাৰ ঘৰত আহিব মানে ঘৰৰতটো আপোনাক কিমান প্ৰতি দৰ্জা লাগে সেইটো নাজানিব মই মানে খেলি মেলি হব ন এবাৰচাই আহিব চাই আহিবহি একমাৰ এই ছয়মুখে দি যামা ছয় ছয়মখে দে যাম মই সেই ফালে যাম টাউন যায যে টাউন যাই যে ইমেইন গাড়ী তাতে আমাৰ বাছ চাছ চবফালে ৰখে আমাৰ এফাল তোমাৰ বা বা বাওঁ হ'লে সোমাই মই এই গলি এটা আছে গলিটো সোমোৱালে আমাক ঘৰ পাব
আচ্ছা আচ্ছা মইটো এনেকেত যোৱা নায় ইফালে বহুত দিন নাই যোৱা, এফালে কাপ আপুনি ঘৰত থাকিলে মোক
উম কৈ দিম বাৰু তোমাকক ফোনটো কৰি দিম, তোমাক মই লগ লোকেশ্যন টো দিদিম মই লাগিলে।
আপোনাকোক আপুনি এ হোৱাটছাপত লোকেচন দি দিব।
এইটো নাম্বাৰত দিলে হ'ব ন?
অ এইটো নম্বৰ দিব এইটো নম্বৰ দিব অ। আৰু এনে কাৰোবাক লাগে কাৰোবাক লাগে যে সুধিব মোক জনাব।
হেৰি অ কাঠৰ ন? অ মই আপোনাৰ খুৰাসন্তে মোক খুৰাসন্তে বনাই আছে ঘৰ এটা বনাই আছে, আপোনাৰ অ অটালিকাতেনো তাত দিয়ে জানো কতালিকাত তাত দিয়ে জানো ন?
মানে তাত নিদি খোৱা নিদিবও পাৰে দেই লোহাৰ লগাব পাৰে।
লোহাৰে লগায়। এইটো কাঠ লগালে ভাল, দিখন দেখটো ভাল হঘাৰ খব লগালে ভাল নালাগে।
চলাব মোক
এ লগাব পাইছো দেই, তোমাক মই সুধিম দিয়া।
অ সুধি পেলাই মোক জনাবচোন আপুনি লাগে যদি, মানে গম পালে ভাল আছিলে আও লাগে যদি মই দুটা ঘৰ মানে একেলগে বনাব পাৰিলো হয়।
অ সেইটোও ভাল ভাল ভাল শিকাইছে দেই আপুনি। নাই মই সেইটো মূৰত অহাই নাছিলো বেয়া নাপাব দেই।
নাই নাই একো নাই মানে আপোনাৰ লাগিলে দুটা দুটা ঘৰৰ কাৰণে অকণ
তেওঁ বাও দুইটেলিয়া বনাব আপোনাৰ খুৰাই। দুইতলা বনাব মানে আপোনাৰ লাগিব চা- বেছিয়ে লাগিব দুইতলাতটো আপোনাৰ মানে ফিলাপ কৰি দিব তিনতলা মানে আপোনাৰ চাদ ধেলেই থৈ দিব। আদিয়াল থই দিব দিয়ান দুইটলা। পুৰা মানে তলত আপোনাৰ তলত হ'ব চাৰিটা পাঁচতা মান হুব ওপৰতো হ'ব চাগৈ। সাতটা আঠটামান ৰুম উপৰখিন মানে ভড়া দি উপৰখিনি তলখিনি ভাড়া দিব।
হয় হয় গম পাইছো গম পাইছো হয় বাকী হেৰি বাকী অ আচ্ছা আপুনি এইটো এতিয়াতো দোকানতে আছে চাগে?
দুকানতে আছে দুকানতে আছোঁ।
আপুনি ঘৰলে কিমান অহা দুকানৰ পৰা
মই তোমাৰ দুতা বজাত যাম।
দুটা বজাত ঘৰ যায় ন, আৰু ৰাতি?
আজি তোমাৰ দস্তাত।
হ'ব দেৰিকৈ হব নিহঁটি।
অ মানে গোটেই দুকানখন বন্ধ কৰি আহোঁ যে কৰ্মচাৰিখিনি পঠাই পেলাই।
আপোনাৰ কৰ্মচাৰী কেইটা আছে?
মোৰ দুটা আছে দুজন ৰাখিছো এজন তোমাৰ মাল দিয়া এজন নৰ তোমাৰ এনেকা তোমাৰ ৰংবিলাক কিছুমান কালৰ ৰং বিলাক দেখাব লাগে নহয় মানুহক। কাষ্টমাৰক বেলেগ বেলেগ ৰং যে মিক্সিং ৰং বলোকে মেচিনহে মেচিন চলাই এটাই সৰু সৰু লৰা ইমান ডাঙৰ লৰা নহয়।
উম আপোনাৰ কত আচ্ছা আপোনাৰ দোকানত কোন দিশত
মোৰ দোকান টাউনতে আছে তুমি মই অকণমান ক'লে বুজাম- ধৰিব নোৱাৰিব মানে তুমি চালে হে গম পাবা, মোৰ জেগাটো মানে ভালকৈ ইমান ইমান মানে খাছ নহয় মানুহখি মানুখিনিৰ লগত, ভালে বাৰো উচৰ মানুহ খিনি লগত। সেইখিনি মানে মোৰ দুকান খন চবতকে ডাঙৰ গ'লে গম পাবাই।
অ অ তেনে আপোনালোকৰ মই কিবা দৰকাৰ হ হৈ আনিব পাৰিবা আৰু
উম পাৰিবা পাৰিবা তোমাৰ এই কাঠ কাঠৰ কাঠৰ ৰং চং দিব পাৰিবা আহিব পাৰিবা। এ কৰিম কৰিম তাত ক নকৰিম তুমি মোৰ কিমানে এক হাজাৰ টকা কম দিছা আও
আপুনি অ মোৰ বাৰু এনে মোৰ ৰং চং লাগিব চাগে
অ কাঠৰ কাৰণে ৰং লাগে নহ কিছুমান সেইবিলাক চব আছে আমাৰ এই মানে তোমাৰ মানে একৰপা দচৰলৈকে যিমানখিনি থাকে সেইখিনি গোটেইখিনি আমাৰ তাতে আছে মানে।
অ' হয়, মানে আপোনালোকৰ টাউনৰ ফালা অ চবচে ডাঙৰ দোকানখন আ আপোনাই আৰু
অ আমাৰ নিচিনা দোকান আছে কিন্তু মানে সেই চব বস্তু নাই আৰু মানে আমৰ দোকানতটো বহুত আছে চব দোকান নাই নাই নাই সেইটো কাৰণে মই মই ডাঠি কব পাওঁ
অ গম পাইছো গম পাইছো অ আপোন আপোনাৰ দোকানত চব পাই আৰু
পাই পাই সেই দোকান খনৰ বলতে আজি মানে ঘৰতো বনাব পাৰিছো আও ভগৱানৰ কৃপাত
উম, আপুনি কি কৰে আপুনি ঘৰতো এনেই আচাম টাইপ বনা বনাই আছে
আচাম টাইপৰ মানে তোমাৰ নৰ্মেল আচাম টাইপৰ নিচিনা নবনাও, অলপ মানে তোমাৰ অলপ মানে তোমাৰ দেখনীয়া কৰিম আও সুন্দৰ কৰিম আও অলপ
অ আচ্ছা
মানুহে দেখিলে ক'ব পায় ঘৰটো বৰ বৰ সুন্দৰ দেই
হয় হয়, গম পাইছো গম পাইছো। অ বাকী আপোনাৰ ঘৰৰ খবৰ খাতি ভালেই নহয় ঘৰৰ খবৰ পাতি ভালেই নহয়
ভালে ভালে। তোমাৰ ঘৰত কোন কোন আছে?
এ ঘৰত মই মা দেউতা এনেকে তোমালোক তোমালোকৰ
মোৰ তোমাৰ মোৰ ভাইটি এটা আছে
অহ
এ সি হায় ছেকেণ্ডাৰী পঢ়ি আছে, মই তোমাৰ দুবছৰ আগত হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো।
হয় অ মানে ডাঙৰ হ'ল আও
ডাঙৰ হ'ল, ডাঙৰ হ'ল। মই তোমাৰ সেই চাকৰি-তাকৰি কাৰণেও ইমান লাগি আছো আও তেনেকে মানে তোমাৰ, এ এইটো মানে ব্যৱসায়ত দেউতা আছিলে মই মানে থাকোতে অলপ উঠিছে আও এ আগতেও উঠিছিলে এই তোমাৰ অফিচ চফিচৰ কাৰণে এনেকা লাগি আছে তোমাৰ মানে সেনকা কম্পিউটাৰ চম্পিউটাৰ প চাল
অ', কম্পিউটাৰ-চম্পিউটাৰ চাকৰি।
উম উম
আপুনি এনে বেলেগ কিবা ইন্জেকন এপ্লাই কৰা নাই নেকি?
নাই নাই এই এইবিলাক ইমান মই নকওঁ
অ', এইবিলাক আপোনাৰ মন নাই নিকি?
নাই নাই ইমান নাই।
আপোনাৰ মানে ব্যৱসায়তে মন আছে ন?
অ' অ', এনেই কৰি থাকো আৰু ঘৰত কয় যে আকৌ।
উম গম পাইছো গম পাইছো আপোনা কি আপুনি কম্পিউটাৰ শিকি থোৱা আছে গৈ ন আপুনি কম্পিউটাৰ শিকা আছে চাগে
শিকা আছে, শিকা আছে মোৰ মানে কৰ্চ কৰা আছে দুবছৰ।
দোচ কম্পি অ মানে কৰ্চটো কমপ্লিট হল ন?
কমপ্লিট হ'ল অ
আচ্ছা আচ্ছা, আপোনাৰ এনেই ক-ক'ত আপুনি কম্পিউটাৰ ক'ত শিকিব গৈছিলেনো?
কম্পিউটাৰ আপোনাৰ, অ বাহৰে আ দিয়া তোমাক তেনেহলে পাহৰিলো মই তোমাৰ ট্ৰেইন পাছ কৰি গৈছিলো
ন আপুনি মানে বাহিৰৰ জেগা ঘূৰি আহিছে মানে
খালি বাহিৰত মানে তোমাৰ চালো ৰঙৰবিলাক মানে বহুত ডাঙৰ ডাঙৰ হে আছে ন আমাৰ ইয়াত হে ইমান হেৰি নাই
উম, গম পাইছো মানে আমাৰ এনেকোৱা অ', এনেকোৱা ওচৰ জেগাত ডাঙৰ ডাঙৰ দোকান হলে ভালেই সবে আনিব পাৰে তাৰ পৰা।
উম উম
এতিয়া আপোনাৰ দোকানখন খোলা কিমান দিন হল
মই-মই থকাটো বছৰ হ'ল ৰিটায়াৰ পৰা তোমাৰ দশ বছৰ বাৰ বছৰ আগত হ'ল।
অ', আপোনাৰ আপুনি থকা কিমান, দুবছৰ
মোৰ দুবছৰ হৈছে অ', এই তাৰাপা আহে থাকিছো আৰু দুবছৰ।
অ'-অ', বাকী আপোনাৰ পঢ়া -শুনা কি, পঢ়া- শুনা কি কৰিলে?
পঢ়া শুনা বি এড পঢ়ি আছোঁ বাৰু এতিয়া মই।
অপেনমা কৰী আছো।
অ অপেন
উম'-উম'।
আপুনি কোনখন কলেজত লৈছিলে?
তোমাৰ এই আমাৰ গ টাউনছিলো এখন কলেজ নহয় অপেন ইনষ্টিটিউটত লৈছিলো।
অ'-অ'-অ'। ঠিকে আও পঢ়া শুনা কৰি থাকিব লাগে, বিজনেস কৰি থাকিব লাগে। দোকান মানুহ ধেৰ আনছে চাগে ন?
এ ইমান আজি নাই এইটো সময়ত মানে এতিয়া তোমাৰ বাৰটা বাজিছে ন, অলপ মানে দেৰি পৰা সন্ধিয়া মানৰ পৰা আহে আৰু মানুহবিলাক।
এইটো তম এইটো তমাৰ ইমান মানুহ নহয় চাগে ন?
এইটো টাইমত ইমান নহয় আৰু তোমাৰ দুটামান বজাত টো আউ নহয়। আৰু তিনিটামানাৰ পৰা ষ্টাৰ্ট হৈ যায় আউ। টোৱনত হেৰি জেগা না তোমাৰ।
আপোনালোক দেউতাই মেৰিজ হয় আৰু।
ভাল কৰি মানে দুটা এ আহিয়ে থাকে আৰু।
মানে তেতিয়াও মানে বেলেগ টাইমতকে আপোনালোকে এইটো টাইমত ধুনীয়া ৰিষ্টা হয় আৰু?
এটা-এটা কেই পথাইডিও।
অ', আচ্ছা-আচ্ছা বাৰু তেনে-তেনে হব দিয়ক ন মই অলপ বিজি আছিলো, অ', দিয়ক।
উম হ'ব।